শুনিছে কওকচোন?
অ' ঠিক আছে দে নমস্কাৰ।
অঁ নমস্কাৰ।
অ' চ' আমি এই সময়ত আমাৰ আমি এটা বিশেষ বিষয়ৰ ওপৰত অহ আমি কথা আলোচনা কৰিম। আপুনি এতিয়া ফ্ৰী আ আপুনি এতিয়া।
অ আছে ফ্ৰী আছো কওক? ক'ব পাৰিব।
আচ্ছা ত' ঠিক আছে আমি আজি এটা এনেকা বিষয়ৰ কথা পাতিম যিটোৰ সেই যেতিয়া আমি সকলোৱে জানো আৰু সেই বিষয়ৰ ওপৰত আমি অলপ কথা পাটো। আমি সবে ব্যৱহাৰ কৰো মোবাইল ন
অ হয় হয়
মোবাইল টোৰ ওপৰত আমি অলপ মানে কথা পাতিব বিচাৰিছো চ' আপোনাৰ কাৰণে মোবাইল ত কেনেকুৱা আৰু মোবাইলতটো মানে আমি মোবাইল পোৱাৰ পিছত আমাৰ কি উন্নত টি হৈছে বা কি লকচান হৈছে আপুনি ইয়াৰ ওপৰত আপুনি অলপ ক'ব পাৰিব নেকি কি? সুবিধা কি অসুবিধা কি ভাল কি বেয়া আপুনি অলপ কব পাৰিব নেকি?
অ পাৰিম পাৰিম অ আমি এতিয়া আপুনি কোৱা মতে ম ম'বাইলটো ভাল বেয়া ইউচ কৰাৰ মতে হয় নহয় জানো আপুনি যদি ভালত ব্যৱহাৰ কৰিব তেনেহ'লে ভাল হ'ব আৰু নহ'লে আপুনি যদি বেয়া য়াত ব্যৱহাৰ কৰে বেয়া হ'ব সেনেকুৱা চিষ্টেমৰ হয় যদি আমি অ ভাল ভালে ললে আমি যেনেবা মোবাইলটো আমাক চবৰ কাৰণে লাগা হয় আপুনি যদি অ আপোনাৰ অ যেনিবা বিয়াৰ পিছত আপোনাৰ লৰা ছোৱালী হয় ল'ৰা ছোৱালী হোৱাৰ পিছত আপোনাৰ যদি ছোৱালী কতবা প়ঢ়িব থাকিলে কিবা এটা কাৰণত কাম কাৰণে বাহিৰত থাকিলে আপোনাৰ কথা পাতিবলৈ ব্যৱস্থা হয় অ আপোনাৰ যেনেবা ঘৰৰ মানুহ চানূ বেলেগত গ'লে বা বেলেগত থাকিলে বা আমি কথা পাতিব পাৰো আৰু আমি যেনেবা এ একজাম চেকজামৰ কাৰণে এডমিট চেডমিট ডাউনলোড কৰিব কাৰণে বহুত হেল্প হয় আৰু আমি এতিয়া অ কবাত গ'লে এ যদি জাগা বা কোনবা থা ঠাই চিনি নাপালে আমি ইয়াতে মেপ চাই যাব পাৰোঁ নহয় জানো হেল্ল' অঁ অঁ আমাৰ বহুত হেল্প হয় আমি যদি অ ঠায়ে চিনি নাপাওঁ কেনেক যাম তাতে জাগাৰ যাবলৈ আমি মেপ বে ব্যৱহাৰ কৰি যাব পাৰোঁ নহ'লে আমি কিবা এটা বিষয়ৰ নাজানে বা কিবা এটা বস্তু চিনি নাপাওঁ তেনেহ'লে আমি গুগলত চাৰ্চ কৰি চাব পাৰো ভালৰ কাৰণে নহয় জানো আমি বহুত এনে মেডিচিন চেডিচিন বা আমি এস্ৰাকে যদি জানিব লগা হয় বা আমি আমি কিবা এটা জানিব লাগা হয় আ অনলাইনৰ বিষয়ে বা কিবা এটা বস্তৰ কাৰণে তেনেহলে আমি গুগলত আগতকৈ গুলত চাৰ কৰ কৰি তাৰ প্ৰাইচ বা কিবা এটা ভাল বেয়া তাৰ গুণ বস্তুবিলাক আমি চাব পাৰোঁ আৰু আমি সেনেকে উম আমাৰ অনলাইনত কিবা কিবি যেনে বা চবৰে আজিকালি এতিয়া চবৰে হাতে হাতে মবাইল থাকেতো সহতে ক্লাছ লব পাৰো ভাল বে বহুত এনেকুৱা ক্লাছ আহে আমি সেইবিলাক ক্লাছ কৰিব পাৰোঁ আৰু উ মানে আমি মোবাইল যদি ভালক কৰো আমি এতিয়া তেনেহলে বহুত ভাল জ্ঞান বা কিবা এটা ভাল জানো আৰু যদি বেয়াত ব্যৱহাৰ কৰে বেয়া বুলি কলে হেনেকুৱা যদি আমি অ দিনে ৰাতিয়ে মোবাইল যদি চাই থাকোঁ আমাৰ হেল্থটো বেয়া হৈ যায় আমি যেদি যদি টোপনি মাৰ টাইমত অলপ মোবাইল চাইয়ে চাম বু চাম কৈ পেলে যদি আ শুই আ চোৱাৰ পিছত শুই যাম বুলি ভাবিলে কেতিয়াও এনেকৈ নহয় আমি অলপ চাম কলে সেইটো অলপৰ পিছত দুই দুই গুণ বা তিনি গুণ বেছি হৈ যায় নহয় নহয় জানো হেল্ল' আপুনি শুনি আছে! হেল্ল' অঁ অঁ হয় যদি আমি উ ৰাতিত বহুত বেছি মবাইল চা পেলে মানে আমাৰ অ চকুটো পাৱাৰ কম হৈ যাব পাৰে আৰু আমাৰ মাঠা বিষ হৈ যাব পা পাৰে আৰু নহলে গল বা ডিঙি বি বিষ হ'ব এনেকুৱা হয় বেয়া ব্যৱহাৰ ক'লে মানে মোবাইলৰ সেনেকুৱা আমি যদি অ ডিৰেক্ট যদি মোবাইলটো হোৱা টাইমত এনেকে চাই থাকিলে যদি লাইট চাইট অফ কৰি পেলাই চালে মোবাইলৰ যোনটো পোহৰ লাইট অ সেইটো বহুত চকুট পৰি পেলে আমাৰ চকু বহুত বেয়া হৈ যাব ৰাস্তা লৈ তাৰ কাৰণে আমাৰ বহুত মাথা বিষ হৈ যায় চকু বিষ হৈ যায় কেতিয়াবা আমি আহ ৰাতিপুৱা আৰু আহ কষ্ট পাওঁ আৰু যদি
অ এনেকে মাথা বিষ হৈ থাকে তেতিয়াহলে চকু বিষাব চকু বিষাই পিছত আকৌ নহ কেতিয়াবা এ কপাল কপালটো বি বিষ হৈ যায় সেনেকুৱা আমি বহুত কষ্ট পাওঁ ৰাতি যদি বেছিকৈ মোবাইল চাওঁ ৰাতি বুলিয়ে নহয় আমি দিনত য বহুত মবাইল বয়ৱহাৰ কৰো তেতিয়া আমাৰ বহুত চাইজটো বেয়া হৈ যাব পাৰে সেইটো আমি নিজে জানিব লাগে যে কিমান টাইম ব্যৱহাৰ কৰিলে কিমান অ কিমান চালে মানে আমাক অ হেল্প হ'ব আৰু নহলে অ বেয়া হ'ব ভাল হ'ব সেইটো নিজে জানিব লাগে আৰু সেনেকুৱা আমি বহুত উ নাজৰ হেলথৰ কাৰনে অ মবাইলটো কেতিয়াবা বহুত বেয়া হয় ৰাতি বহুত বেয়া চালে আমি কেতিয়াবা ৰাতিপুৱা উঠিব নোৱাৰা হৈ যাওঁ আমি যদি মোবাইলটো বেছিকে চাই পেলে যদি বহুত বেছিকে যদি শুই থাকো তেনেহ'লে আমাৰ ৰাতিপুৱা যদি উঠিবলৈ প্ৰব্লেম হয় যদি আপুনি চেষ্টা কৰি উঠিলেও আপোনাৰ যেনিবা মাথা বিষটো থাকিবই অ আৰু সেনেকে উ যেনেবা আমি অ দিনটো ভালকৈ নাযায় নাযায় নিচিনা লাগে গিব যদি ৰাতি বহুত বেছি মোবাইল চাই দিওঁ টোপনি ভাল নহলেটো আমাৰ গা বেয়া হৈ অ নহয় জানো নহয় গাটো বেয়া সেনেকুৱা হৈ যায় আৰু অ মানে আমি মোবাইল চাই ফেলে অলপ হুম বুলি ক'লে মানে অলপ সোমাই চাম বুলি সেনেকুৱা কেতিয়াও নহয় আমি কেতিয়া আপুনি যদি বিছ দনাত থাকি মোবাইল চাই নহয় আপুনি যদি এনেকৈ কিবা এটা ভিডিঅ' স্কল কৰি থাকোঁতে থাকোঁতে ভাল ভাল কিবা কিবি ভিডিঅ' আহি থাকিব আপুনি চা চা লাগি থাকিব সেনেকে আমাৰ বহুত দেৰি হৈ যায় শ এ মই সেই মই মই যিখিনি জানো মই হেতু কলু আপোনাৰ আপোনাৰ পেন্টোু বা মোবাইলৰ ভাল বেয়া গুণটো আপুনি নিজৰ কিবাটো ক'ব পাৰিব নেকি হেল্ল'
আহ শুনি আছো হয় অ হেল্ল' আপুনি শুনিছে
আহ
ত' তাক বহুত বহুত ধন্যবাদ দিছে আপুনি যি মোবাইলৰ ওপৰত আপুনি ভিত্তি কৰি পেলাই আপুনি যিখিনি কথা ক'লে হয় মানে এইটো সত্য কথা হয় আপুনি ঠিক কথাই কৈছে আমি মোবাইলটো আমাৰ নিজৰ হাতত থাকে ন আৰু সেইটো আমি এতিয়া আৰু আমি মোবাইলক মোবাইলতটো আমি ব্যৱহাৰ কৰিব লাগে কিন্তু মোবাইলে আমাক ব্যৱহাৰ কৰিব নালাগে আৰু হয় ন সেইটোয়ে মানে এইটো মোবাইলটো মানে এইটোৱে আমি আহ ভালতো ব্যৱহাৰ কৰিব পাৰে আৰু বেয়াতো ব্যৱহাৰ কৰিব পাৰে ত মই তেতিয়া বেয়াতো তই বৰ্তমান নকম প্ৰত ভালো কম এই মোবাইলটো এতিয়াৰ পৰা হৈছে না এই মোবাইলটো আমাৰ কাৰণে এটা বহুত উপকাৰী বস্তু মানে বহুত এটা মানে আহ সহায় একটো মানে আমাৰ কাৰণে বহুত আহ আহ মানে সহায় কৰা হয় কাৰণ কিয়নো যিটো যিটো মানে আমি কি বুলি কয় যিটো মানে আমি যদি অলপ যদি আগৰ দিনৰ কথা যদি অলপ যদি উপল্ধি কৰো বা আগৰ দিনৰ কথা যদি আমি যদি অল মনত পেলাও না তেনেহলে আজি সাধাৰণ এটা মানে কথা বা সাধাৰণতে কিবা বাৰ্তা দিবলৈ হ'লে আমি বহুত কষ্ট কৰি মানুহো যাব লাগিছিলে ন। মানে বহুত কষ্ট কৰি মানে যাব লাগে যোৱাৰ পিছতহে মানুহটোক লগ কৰিব লাগে তাৰ পিছতহে মানে কি কথা কি বাত্ৰা সেইটো মানে আমি আগতে কব পাৰিছিলে কিন্তু যেতিয়াৰ পৰা মোবাইল যেতিয়াৰ পৰা মোবাইলটো আহিলে এই মোবাইল আহাৰ পিছত মানে একদম ইজি হৈ গল আপুনি এতিয়া ঘৰতো শুই থাকি পেলাই এই আপুনি দিল্লীত থাকক বা আমেৰিকাত থাকো বা যতেই নাথাকো কিয় আপুনি ঘৰৰ পৰাই আপুনি কেন্দ্ৰৰ ভিতৰত আপুনি কি কৰিব পাৰে এই বাৰ্তাটো আপুনি বিলাব পাৰে। আপুনি কেনেকুৱা আছে কি আছে আৰু সিটোতো সিটোৱে অকল আমাৰ আমাৰ ভইচ মেছেজ সেইটোৱে নহয় কিন্তু আমি মানুহটোকো এতিয়া দেখিব পাৰে। কেনেকুৱা আছে কেনেকুৱা তুমি খিন হৈছা তুমি শকত হৈছা না কি আমি চব আমি দেখিব পাৰো নহয় জানো, মানে এইটো মানে কি বুলি কয় আমাৰ কাৰণে বহুত এটা ভাল এটা উপকাৰী বস্তু হয় মোবাইলটো চ' যটোুৰ যুগে কি আমি আজি চব কিছু মানে আজি আমি পাব পাৰো মোবাইলত। ন আমি মানে আ চব কিছু আজি না আজি পৃথিৱীত আমি গোটেইটো কোন কণাত কোন দেশত কোন জাগাত কোন চহৰত কি হৈ আছে না আমি গোটেই মোবাইলৰ যোগেদি আজি আমি ঘৰত থাকি পেলাই আমি ঘৰত বহি পেলাই আজি বোলে গুৱাহাটীত এনেকুৱা হৈছে আজি ওদালগুৰিত এনেকুৱা আজি গোৱালপাৰাত এনেকুৱা একছিডেন হৈছে না আমি বিভিন্ন খবৰ বিলাক আমি পাই থাকো। আমি ঘৰত থাকি পেলাই আমি গম পাওঁ যে কালি বোলে এনেকুৱা অসম বন্ধ আছে বা কালি বোলে এনেকুৱা ভাৰত বন আছে না আমি মোবাইলৰ যোগেদি আমি কতো নোযোৱাকে আমি মোবাইল টো অলপ খুলি পেলাই চালি আমি না এই বাৰ্তা বিলাক আমি পাওঁ অতি সহজ ভাৱে মানে না। ম কাৰো লগত যেনিবা কিবা কৰিব কষ্ট কৰিব নালাগে ক'তো যাব নালাগে কিবা ত খবৰ ল'ব। আমি ক'তো যাব নালাগে মোবাইলটো আমি অলপ সময় খলি চালি মানে আম এই ধুনীয়া বাৰ্তা বিলাক আমি পাব পাৰো আৰু ভাল বাৰ্তা বিলাক আমি দূৰ দূৰ জাগা বিলাকত আমি মোবাইলৰ যোগেদি আমি দিব পাৰো ন আৰু ঠিক তেনেকাই মানে এই এই মোবাইলটোৰ যোগেদি নে আমাৰ আজি মানে অন্য দেশৰ যি টো জাগা নেকি চাগে আমি যি আহ যি দেশত চাগে আমি কেতিয়াও গৈয়ে নাপাম কিন্তু তথাপিও আমি সেই দেশৰ কথাবিলাক এতিয়া আমি মোবাইলৰ যুগেৰে আমি শুনিবলৈ পাই আছো বা মোবাইলৰ যোগেৰে আমি তাক দেখিবলৈ পাই আছো। নহয় জানো? হয় হয় না অ চাগে আমি চাগে আমি আমেৰিকাত বা গৈ পাম না নাপাম সেইটো আমি ক'ব নোৱাৰো কিন্তু আমি আমেৰিকা এতিয়া মোবাইলত আমি দেখা পাই আছো না। আমেৰিকাটো জাগা জাগা বিলাক কেনেকুৱা, কি হৈ আছে এতিয়া আমেৰিকাত, কি হবলৈ গৈ আছে তাৰ তাৰ মন্ত্ৰী কোন হয় তাৰ এম এল এ কোন হয় না আমি এতিয়া মোবাইলৰ যোগেদি আমি চব বিলাক আমি মানে কি কৰিছে আমি সুন্দৰ ভাৱে জানিবলৈ পাৰিছে।
হয়।
সেইকাৰণে আমাৰ কাৰণে মোবাইলটো বহুত উপকাৰী হয় আৰু দেই, চ' যিয়ে নহক আজি অ আৰু মোবাইলৰ বিষয়ে ক'বলৈ গ'লে আমি বহুত আছে কিন্তু আমাৰ সময়টো অতি কঠিন। চ' আজি মোবাইলৰ বিষয়টো আমি আজি ইয়াতে সামৰণি মাৰিম দেই। দে বহুত-বহুত ধন্যবাদ আ
অঁ থেংক ইউ।